হেল্ল'
হেল্ল'
আহ আহ কি কৰিছে? অ' কি কৰিছে? মই এইয়া আমাৰ ভাত পানী খাই পেলাই বহি আছিলোঁ।
অ' অ' মই ভাত বনাই আজৰি হৈছোঁহে, দাদাক খাবলৈ দিছোয়ে।
অ' আপুনি খোৱাই নাই?
আমি নাই খোৱা। সিহঁতে পঢ়ি আছে যে মই বনাই মেলি আজৰি হৈ দাদাক খোৱাই বোৱাই আজৰি কৰি লৈছোঁ। আজি আমাৰ পাৰিজাত ফুলিছে।
অ' পাৰিজাত ফুলিছে নি।
অহ'
অ' অ' কে পাহ ফুলিছে?
এপাহে ফুলিছে, যোৱা বছৰ এপাহ ফুলিছিলে, এইবাৰো এপাহ ফুলিছে।
অ' পাৰিজাত ফুলিছে ন? অ' মোৰ আমাৰ মানে অ' আমাৰ এই বৰতীয়া হৈ আছে যে আজি আপোনাৰ সেই ন দিন আজি ন দিন আৰু সামৰণি কৰিলোঁ আৰু সেইটো দিয়া ভাত যে চাহ খালোঁ, খাই বৈ এইয়া আজৰি হৈ পেলাই আলহীও আছিলে। আলহীৰ লগতে বহি মেলি আছিলোঁ আহ। তাৰপা এ বাকী ঘৰত চবৰে ভাল নে?
উম, ভাল ভাল দাদা আজি কদুৱেও কামুৰিলে।
ঊ, ক'ত কামুৰি
তাৰ পিছতে এই হাতত কামুৰিলে, তাৰ পিছত আকৌ এই উম। বা পিছ চাইদে বাহু চাইদে কামুৰিলে
অহ'
তাৰপিছতে, এতিয়া এঠেকেচা পৰিছেও বাৰু।
উ, আই এই ন'কবা আৰু আজি দিনত মোৰো ঠেকেচা পৰিলোঁ, কাপোৰ সোমোৱাবলৈ যাওঁতেনে।
একদম ভালকে এঠেকেচা পোক ঠেকেচা দি পৰি পেলাই একদম মানে
বতৰতো তৎক্ষণাতে অহা নাই জানোঁ। মই খাপ কৰি মেলি কাম বন কৰি আজৰি হৈছোঁহে।
অ' হয়।
আজৰি হোৱাৰ পাছতে একদম বতৰ হুৰ-হুৰকে আহিলে ভাত খাবলে লৈছিলোহে। তাৰপিছত খা খোৱা আধা খোৱা কৰি। তোৰ মই মানে লৰা-লৰিকে কাপোৰ-কানি সামৰিছোহি আও।
ই মইও সেইটোৱে, কাপোৰ-কানি মেলি পেলি লু গাতো ধুই পেলাই ভিতৰলে আহিছোহে একদম মানে বৰষুণ থল-থলকে পৰিলে নহয়। লৰা-লৰিকে কাপোৰযোৰ সলাই পেলাই আহোতেনে মানে যি পৰিলো নহয়। একদম মানে বতৰ নকব আও।
এ পৰীক্ষা
ছোৱালী অ' ছোৱালী পৰীক্ষা আজৰি হ'ল হল। ছোৱালী হৈ হেৰি পেহা ককাক ঘৰ নাতিনীয়েক জনী আছে। তাই লগতে ভাত-পানী খাই পেলাই এনেই আছে অকমান খেলি মেলি।
অ' অ' এওঁ ঘৰতে আছে?
অ' এওঁ ঘৰতে আছে সিহঁত ভাত খাবলৈ আহিছিলে, বতিয়া ভাত খাবলে মাতিছিলো।
অ'।
সেই পেহী ঘৰৰ মানুহবোৰ আহিছিলে।
বাকী মাহঁতৰ ভালেই?
অ' মাহঁতৰ ভালেই ভালেই। আপোনালোকৰ ল'ৰা-ছোৱালী দুটা আছে নে?
আছে আছে।
লৰাই এবাৰ হপাই মেট্ৰিক দিব নহয়?
অঁ অঁ, খেতি খেতি।
অ' খেতি আমাৰ হেৰি কঠীয়া-চঠীয়া পাৰি মেলি থৈছে আৰু। ৰোৱা মেলা এতিয়া সাত আজি গৈছেহেই আও হ'ব চাগে আও। এ লাষ্ট মানলে এই মাহৰ।
অ' কঠীয়া ৰুব পৰা হোৱা নাই মানে?
কঠীয়া ৰুব পৰা হোৱা নাই, আৰু মানে কি হয় আজিকালি গৰু নাই নহয়। ট্ৰেক্টৰে বোৱা হাল হে আও, লগতে বাব আপোনাৰ আও আমাৰ খেতি এনেকে কঠীয়া-চঠীয়া গোটাই থলে ৰুবলে খুব বেছি চাৰি পাঁচ দিনত হৈ যাব, কাৰণ মানে ট্ৰেক্টৰে এবখলা এবখলা বোকা দি দিয়ে আও। আগৰ গৰু বোলেহে ধৰক এডৰা-দুড আমাৰ গৰু নাই এইবাৰ গৰু হাল বেছি দিলে।
অ' অ' আমাৰ এই আকৌ ক কঠীয়া জোখত হৈছে বাও, এই বিশ তাৰিখ মানৰ পৰা ৰুমহত চাগে। আমাৰো ট্ৰেক্টৰে বোৱা হে আমাৰো চাৰি-পাঁচজনী গোট খাই লওঁ আও ওচৰতে। গোট খাই লৈ একেদিনাই দুবিঘা-তিনি বিঘা দি দিয়ে আও।
অ' এই আমাৰো হয় তেনেকুৱাই ঘৰত ঘৰৰে তিনিজনী মতা মানুহকেইটাই ৰুৱে, তাৰপা আকৌ ৰোৱনীও মাতি দিয়ে আৰু তেনেকে মানে। খেতি কৰা হয়, হেৰি নহয়। আৰু ট্ৰেক্টৰে আপোনাৰ অকমান দিব নোৱাৰে নহয়, বিঘাকে দি থৈ গুচি যায়। আৰু আপোনাৰ এ একেদিনাই নোৰুলেও আকৌ এইবোৰ বন-চন গজি আহে। পিছত গৰুৱে হাল বালেহে ভাল হয়, আজিকালি গৰুৱে নাইকিয়া হল আও।
সেইটোয়ে এতিয়া ট্ৰেক্টৰ চিজন আও ট্ৰেক্টৰে বোৱাব লাগিব।
ট্ৰেক্টৰে বোৱাব লাগিব, সেইটোৱে সেইটোৱে।
অ' ভা তাত হেৰি দালি বনালো, তাৰ পিছত আকৌ এই যে কাঠফুলা।
অঁ অঁ।
কাঠফুলা ভাজিলো, আলুগুটি কাঠফুলা তেনেকে বনালো।
অঁ অঁ অঁ আপুনি খোৱালে দেৰি হ'ব চাগে অকমান।
এ অকনমান দেৰিকে খাওঁ মানে সেই খাই বৈ শুই দিও আও, দছটা চাৰে দছটা মানত এই লৰা আকৌ সোনকালে খুৱাই দিলে হেৰি হৈ যায় টোপনি ধৰে।
অহ অহ অঁ এইটো হয় অ' ল'ৰা ছোৱালী অঁ অঁ কাইলে ভাও আছে।
হৈ দূৱৈত সত্ৰীয়া সত্ৰীয়া পৰীক্ষা আছে।
অঁ অঁ অঁ অঁ
ছোৱালী দৈই মেলি আহি পেলাই, আজি অকমান মচুকা খালে ভৰিত।
উম।
তাৰ পাছতে হে গৰম পানী দি ভৰি হাত চৰি হাত শেকি মেলি তাই আকৌ সেই বিচনাতে প হেৰি কৰি আছে।
অ' অ' অ'। ছোৱালী কলেজলে গৈ আছে?
গৈ আছে গৈ আছে।
অঁ আহিব আও গৰম বন্ধত আহিবলৈ ক'ব তাইকো এপাক।
তাকেহে গৰম বন্ধতে এপাক যাব লাগিব চাগে, আকৌ মাটি ৰোৱা ছিজনো যে মা সেই কন ৰুই গৰম বন্ধত, কেইদিনতে মাটিকণ ৰুই নললো নহয় নহয়, পিছত আকৌ মোক অশয়ইয়া হৈ যাওঁগে।
অঁ সেইটো হয় হয়। তাৰপা হেৰি নহয় এতিয়া তাঁত চাত কিবা লগাই থৈছা নেকি?
উম গামোচা লগাই থোৱা আছে বিচ খন। অকমান ডাঙৰ ডাঙৰ ফুলৰে বৈছো মানে, এই চাৰি নম্বৰ খনত ফু অঁ বাচি আছো, ডাঙৰ ডাঙৰকে বাচিছো মানে। এ ওচৰৰ বৌ এজনী ভাগৰ।
অ' অ' বিশ খনৰ কেইখন ওলাইছে, চাৰিখন?
উম, চাৰিখন অঁ।
অঁ অঁ।
মেম থাকিবই লাগিব আকৌ উদ্যয়মিতা আঁচনিত মানে তাঁতৰ শালে দি থোৱা আছে।
অঁ অঁ অঁ হয় হয় আও আপোনাৰ হেৰি নহয়। এতিয়া দেখোন বাৰিষা হ'লে সেটোৱে, বাৰিষা হ'লে আৰু এযোতি ওলোৱালে অকণমান দেৰি লাগিব, আপোনাৰ ইপিনে পতা-পতে
পতাপতে ওলাই, এতিয়া হেৰি হ'ব আকৌ। উম, এতিয়াই আকৌ পথাৰলে যাম যে, এবেলা তাঁত বম, এবেলা মাটি ৰুম তেনেকে কৰিব লাগিব।
হয়, হয়, অ' হয়, এতিয়া এই কেইটা দিন অকমান
নহয় বা, এই কেইদিনতে অকমান কষ্ট ত হ'ব আও তাঁতো ব'ব লাগিব, পথাৰলৌ যাব লাগিব। গৰু গা-পা ধুই লৈ সৰ্বোচ্চ, কাম বন তেনেকে চলিব লাগিব পায় উপায় নাই। দাদাও আকৌ কামলৈ গুচি যায় যে। ব দিগদাৰ নাই দাদাও কামলৈ গুচি যায়, গৰুসোপা থাকে নাই? গৰু দানা- চানা পা ধৰিলৈও ঘাঁহলৈকে চ'ব বিলাক।
অ' এনেতো আপোনাৰ বিচ খন গামোছা। লগালে কেইদিন মানত এদায় হয় চাগে আগতে? এতিয়াতো খেতি বুলি দেৰি হ'ব, নহ'লে এনেই মানে আপোনাৰ এমাহ মান লাগে নে, বিচ খন গামোছাত?
এ, নালাগে মই এই অলপ দিনৰ আগত লগাইছিলো নহয়।
অ
নাই, এদিনত প্ৰায় তই বৰ তুলি ললে ধৰক হেৰিয়ে দুখন, দুখন বব পাৰি।
অ, অ
এই বৰ তুলি নললে ফুল বাচো বুলি ক'লে এখনত বাছে, এখনত লুটিয়াব পাৰি আৰু সৰু ফুলৰ। কিন্তু এই ডাঙৰ ফুলৰ নোৱাৰি আকৌ, ডাঙৰ ফুলৰ মই আজি তিনদিন হ'ল ফুলটো বাচি থকা, ভৈয় মানে কি এতিয়া কাষৰিটো বাচি আছো। কাষৰি আৰু দহটা মান কাঠি আছেগে।
অ অ বৰ তুলি লৈছেনে কি?
বৰ তুলি লোৱা নাই বাচিছো বাচিছো টুটেল প্ৰায় এশ পোন্ধৰ টা মান হ'বগে টুটেল।
অ' কাষৰীয়া চাষৰীয়া নে নাই অকল ফুলটো।
অ' ফুলে কাষৰিয়ে সেইটোতা নাই।
হয়, হ'ব উম। বাকী হেৰি ডাঙৰ ছোৱালী ঘৰলৈ আহিছে নে?
ডাঙৰ ছোৱালী নাই অহা, সিহঁতৰ খেতি মাটি ৰুই আছে ন মাটি কন ৰুই হোৱাৰ পাছত তাই আহিম বুলি কৈছে ল'ৰাও পৰী ক্ষা চলি আছে, গৰম বন্ধত সেইয়ে আহিম বুলি কৈছে আমাৰো মাটি ৰুবলে। তাকে কৈছো আও গৰম বন্ধতো এতিয়া পাবি যেতিয়া আহিবি বোলো, মোৰ আকৌ মাটিকনো ৰুব লাগিব নহয়।
অ' আৰু সিহঁতৰ নহয় এইবোৰ, খেতি বোৰ আগতীয়া হয় সপাই হয়নে নহয় ধানক।
সিঁহত তাত আগতীয়া মানে আকৌ বাম খেতি কৰিব লাগিব নহয় বাম খেতিলৈ মাটি অজৰাবলৈ লাগিব নহয় সেইকা আগতীয়াকে ৰুৱে আকৌ শাক। ত আগতে ৰুইছে। জোঁৱাইও আকৌ সেই বজাৰ-চজাৰলৈ গৈ থাকে।
তাই দিগদাৰ নাই যদি মাতি দিব, আপোনাও অকমান সহায় হব গৈ ভাতকে টা বনাই দিলে ঢেৰ সহায়।
সেইটোৱে মোৰ ভাতকেইটা বনাবলৈকে লাগে মানুহ, মই পথাৰলে গ'লে ল'ৰা‌-ছোৱালীয়ে চৰা ছোৱালীয়ে বেয়াহে পাওঁ, মই অকলে কৰিয়ে ভাল পাওঁ কাম বিলাক।
ভাত কিটা ঘৰত বনাই থলেও ডাঙৰ হেই সেইটো ডাঙৰ সহায়, আপুনি নহ'লে পথাৰ পৰা আহি ভাত-তাত বনোৱা তোৱে অলপ কথা নেকি। ভাগৰ এনে ভাগৰ যোগৰ লাগি আহে। সেইটোৱে। বাকী ল'ৰাই ভালদৰে পঢ়া শুনা কৰিছেনে অ' আছে আছে, লৰা ভালদৰে পঢ়া শুনা কৰিছেনে?
কৰিছে আও এতিয়া নাই কৰা বুলিতোন ক'ব নোৱাৰো যিমানখিনি পাৰে কৰিছে আও হলেও ইমান পতককে তাৰ ক'তনো নিচাটো বহে মানে ভাওনা চাওনা কৰি ফুৰে যে।
হয় হয় হয়
কে পঢ়াৰ টেবুলত তাৰ নিচাটো নবহে আও।
অ' সিহঁতো হেৰিত
হেৰিয় মাত শুনিলে ভাওনালেই মনত পৰে।
ল'ৰাটোও পৰীক্ষা হৈ আছে নহয় পায়।
হৈ আছে হৈ আছে।
অ' আমাৰ ইয়াতো ভাওনা পৰহিলে আজি ব অখৰা চলি আছে আমাৰ কাষতে নামঘৰ যে, নামঘৰ কৈ একদম খোল চোল বাজি থকা শুনিছেই চাগে। আজি বৰ খৱা পৰহিলে ভাওনা, এইকেইদিন মানে কি হা হাতৰ চোৱা লাগিলে বুলি অখৰা কৰিব নোৱাৰিলেই, তাপা আজি এতিয় আৰম্ভ কৰিছে অখৰা।
অঁ।
যদি একো নহয় আহিব এপাক, ভাওনাকে চাই পেলাই অসুবিধা নহ'লে।
তাকেহে, সেইটো কাই কৰিব লাগিব নেকি? কোনোবা লগ ভাগ পাওঁ যদি যাম বাৰু।
অঁ অঁ' হ'ব ভাওনাৰ চাই পেলাই বাৰু বেছিকে থকাকে আহিব নালাগে, সেই দিনা আহিব দেওবাৰ দিনা, সোমবাৰৰ দিনা গুচি যাব।
অঁ। তাকেহে যদি য লগ পাওঁ যাম বাৰু, তাতে হেৰি যে এইবোৰ ল'ৰা ছোৱালী যেনি তেনি গুচি যায় মইও অকলে থাকো নহয় জানোঁ।
হয় হয়।
ল'ৰা ছোৱালী ঘৰত থাকিলেহে।
আপুনি স্কুটি চলাব জানা নাই?
নাই জানা নাই জানা জানিলেও নচলাও পাই।
শিকিব লাগিছিলে তেতিয়া ইমান দিগদাৰ নহ'ল হয়।
এ মই মানুহজনী চাপৰ যে ভয় লাগে চাপৰ যে ঢুকি নোপাও বুলি পতককে।
অঁ অঁ সেইটো হয়, ঠিক আছে বাৰু হ'ব দিয়ক আপ আপুনিও হেৰি ভাতপানী খাব মোৰ এই আলহী বহিয়ে আছে।
ঠিক আছে অঁ মাজতে
অ' অহ হ ঠিক আছে হ'ব অহ অহ। হ'ব দিয়ক অ'।